কি কৰি আছ?
অ, এ এনেই ৰাস্তাই-ৰাস্তাই ঘূৰি ফুৰিছো গৰমো পৰিছে যে মানে। একদম ৰ'দো একদম তামাম ৰ'দ দিছে আৰু। উম ভাল-ভাল। তোমাৰ?
এ মোৰ ভালেই, কিনো ভাল হ'ব মানে ভাল বুলি কৈছো যদিও গৰমৰ জহতে অকনমান বেয়া হৈছে আৰু। অ', এইফালে গৰমটো বহুত অ'।
উম'-উম', আমাৰ এইফালে এই দিছে গৰমত থাকিবই প নাই মানে ফাৰ্ম পছতো ফাৰ্মতো এতিয়া মই ফেন দুখন লগাই থৈ আহিছো। আকৌ এতিয়া ফাৰ্মত থাকিব পৰা নাই গৰম, আকৌ বাহিৰলৈ ওলাই আহি ইয়াতো গৰম পাইছো। গছৰ তলতো ৰৰু ৰই মানে থাকিব পৰা নাই এনেকুৱাই গৰম।
এ ইয়াতো গৰমৰ অৱস্থা বেয়া হৈ গৈছেগে, মানে তোৰ এই গৰমতটো এনেকে দিলে বেমাৰত পৰিব নহয় মানুহবোৰ, তোৰ এতিয়া ফাৰ্মৰ চৰাইছি গতি প সেই চৰাই চিৰিকতিৰ পৰা সেইটো হৈছেই। আকৌ সেইটো যদি কিবা মানুহৰ। অঁ কিমান!
ঘৰ এজনে গৰমতে জ্বৰ উঠি গ'ল। এতিয়া জ্বৰত মানে অকমান ভাল পাইছে উঠিব মেলিব পাৰিছে আৰু।
অঁ অঁ সেইটো হ'বই এতিয়া তাতে কি হ'ল পানীবোৰহ চেঞ্জ হয় ন মানুহবোৰ এতিয়া মানে পথাৰ পানী চেঞ্জ হয় কিবা হয় এতিয়া সেইবোৰকত। খুচকি ফোৱা কিবা কোৱা এইবোৰৰ জহতে মানুহ চব একদম মানে বেমাৰ, বেমাৰ পৰা টোত বেমাৰতে পৰিছে আৰু তোৰ এইবোৰোকে তো বহুত বেয়া বেয়া হেৰি কৰিবগে নহয়
অঁ কিছুমানতো এতিয়া গৰমৰ অহতে প্ৰেচাৰ ষ্টক হয়। তেনেকেনে বহুত খিনি বেমাৰতো মানুহ মৰি যায় ন।
অঁ সেইটোৱে মৰিবই গৰমতে এনেকুৱা হয়
উম', বাকী এতিয়া ঘৰতে আছা নে ক'বাত আছগে তুমি?
নাই-নাই ঘৰতে আছিলো তাৰ পিছত অকমান এনেকে ওলাই আহিছো। অ, পিছফালৰ গাওখনলে। তাতে লগৰ কেইটাৰ লগত অকমান বহি আছিলো আৰু পুখুৰীতটো নমোৱা কথা কৈ আছিলে সিহঁতে।
অঁ অঁ তাকে আমাৰ এইফালে পুখুৰী চুখুৰী ইমান নাই মানে গা পা ধুবলৈ মেলি।
অঁ মই তাকে ভাবিয়ে আছো সেই গোটেই কেইটাই ক'লে নামো বুলি গা ধুৱে বোলে গৰমত থাকিব পৰা নাই মই বোলো হব। তেতিয়াহ'লে মই সেইকাৰণে আহি ওলালোহি এতিয়ালৈক দেখোন কোনো পুখুৰী নমা নামেই লোৱা নাই।
অঁ অঁ তাকে আমাৰফালত মানে ইমান পুখুৰী চুকুৰি বিলাক আছে সৰু সুৰা মানে মানুহৰ ঘৰ বিলাকতে থকা। ধুবলেও ভাল নহয় আৰু লগৰ খিনিও নাথাকে।
অঁ এই এইফালে আহিবি এইফালেটো গোটেই সোপা থাকে নহয়। এই ফালে গোটেই সোপাৰ লগত পুখুৰীত নামিবলৈ ভাল হয়। নামিব পাৰিবি মানে ইয়াৰ
মই কোনোবা এদিন গৰমতে ওলামগৈ আৰু।
অঁ অঁ আহিবি।
উ অঁ অঁ গৰমতে বাৰু ওলামগে দেই।
অঁ গৰমতে আহি আহিবি এদিন ভাল ভাল। ভাল ভাল ঘৰত চবৰে ভাল তহঁতৰ ভালে আছে চব। অঁহ ভাত পানী খালো। খালো খালো কিন্তু এই গৰমত খাবলৈ মন নাযায় তথাপি। পিও নাখালে নহব কাৰণে ভতুৱা মানুহ যে খাই দিলো আৰু ভাতকেইটা আজি ভাত আজি ভাত এই এনেকো দালি আছিলে তাৰপিছত আলু মটৰ এনেকে ভাজি বনালে। হে দি খালো
ঠিকেই আছে। মই বাৰু সেই পইতা ভাত আছিলে মানে কালি ৰাতিয়ে ভাত থৈ দিছিলে পানীত দি পেলাই আকৌ পিয়াজ লৈ জলকীয়া লৈ মাছৰ গুৰি ভাজিও আছিলে মানে এনেকে পাইছিলো এই পানী শুকাই যায় পথাৰত তাত মানে মাছ তাছ কচো আছে পিয়াজ দি পিনি গুৰি ভাজি কৰিলে সেয়া
অঁ ভালে কৰিলি দে ভালে কৰিলি ভাত খাবলে মন নাযায় নহয় এতিয়া সেইবোৰকে তেনেকে খালেই। খোৱা শুৱা। নহ'লে এনেই কোনে খাব পায় এতে এই গেলা গৰমত
উম উম মানে গৰমত এতিয়া পইতা ভাত খোৱাাব আম আমেজ এটা আছে বাৰু
অঁ সেইটোৱেই পইতা ভাত খোৱা বুলি ক'লে আৰু সেইটো বেলেগ আমি কিন্তু এতিয়া হেৰি পইতা ঘত মানুহকে নাখায় নহয়
নাখায় নাখায় আজিকালি মানে সেইবিলাক কমিয়ে গৈছে।
অ কিন্তু খালে ভাল মানে খালেও ভাল আৰু দেহাটো একদম পুৰা ঠাণ্ডা পেলাই থাকি যে ত গৰমত এতিয়া এই আমাৰ লৰাবোকে কি কৰে তোৰ লৰা বকে বুলিয়ে নহয় আজিকালি চবেই এনেকে ঠাণ্ডা কিনি কিনি আনে সেইবোৰ ব টলৰ গোটেই ঠাণ্ডা সোপা কিন্তু সেই সোপাই টো ঠাণ্ডা আচলতে ক্ৰমান কমান মুখৰ জুতিটোহে এনেইতো কি কৰিব গোটেই গাটো ভিতৰ ফালে গৰম টো বেছিহে কৈগে।
অঁ অঁ তাতে আকৌ তাত কেমিকেলো মিক্স কৰা থাকে ন কোম্পানীবিলাকৰ সেইফালৰ পৰা।
অ সেইটো বহুত বেয়া বহুত বেয়া আৰু বিশেষকে অকল চেনিহে থাকে চেনী খোপা ইমানকে খোৱা মানে মানুহৰ কাৰণে কিমান বেয়া হ'ব পাৰে। কিন্তু এটাই যেনিবা ভাল আও এক ডাইৰেক্টলি নগ'লেও ইনডাইৰেক্টলি মানুহৰ গালে পানীটো গৈ থাকে আও। কিন্তু তাৰ বাদে তাৰ বাদে টা একো ভাল গুণ নাই এ মানুহবোৰক ভিতৰি গৰম কৰে স্বাস্থ্য টো। বেমাৰত পেলাই আকৌ এই চুগাৰতটো বঢ়াই দিয়ে এইবোৰ ভালৰ নহয় মানে অকল বেয়ালে বেছি।
তাকে তাকেন ঘৰতে নেমু থাকে নেমু চৰ্বত নহলে এনে লতা বেল তাৰ চৰ্বত এনেকে বনাই খাই ভাল আৰু।
অ তেনেকে খোৱাই ভাল আৰু এই লতা বেলৰ চৰ্বতটো খালেতো বহুতেই ভাল, সেইটোৰ ওপৰত মাজতে আমাৰ ভাইটিহঁতে কিবা গৱেষণ এটা কৰিছিলে সেইটোওপৰত, গৱেষণা মানে সিহঁতে কিবা এনে বিষ কেন মেলত দেখা লগে সিহঁতৰ কিবা আহি দেখাই মেলি সেই তেতিয়াই
নিউজত অ নিউজত মানে দেখিছিলোঁ হেহঁতক।
অ অ সেইটোয়ে সেইটোয়ে সেইটো জহতে মানে সেই তেতিয়াই আমি অকণমানি এই বস্তুত টো ওপৰত চালো আৰু চাই মেলি গম পালো গে মানে বস্তুতটো ভাল আৰু সেইটো খালে স্বাস্থ্যতটো মানুহৰ ভালকে থাকে। আৰু ভিতৰিও বহুত বহুত হেৰি পায় মানে সেইকাৰণে ভাল কিন্তু আমাৰ মানুহ সেইবোৰ নেখাই অক লতা বেলই হওক তো এতিয়া ইটো বেল টো যিটো আমাৰ সাধাৰণতে ঘৰত থাকে সেই বেলটো